হেল্ল'
হেল্ল' অ ধ্ৰুৱ
অ হেৰি তুমি কোনে কৈছা মানে গুৱাহাটীতে লাগিছে নে কলটো হেল্ল'
হেল্ল' অ মই কৃষ্ণা অ তোমাক যে তোমাৰ যে টিউচনৰ যে ফ্ৰেণ্ড আছিলো যে মনত নাই
অ অ গম পাইছো গম পাইছো এতিয়া এই চিনি পাইছো বাকী শুনাচোন এটা কাৰণত ফোন কৰিছিলো মই তোমাক
ৰবা মানে কি কয় মই মই কৰিছিলো অ তুমি ভুল বুজিছা মই কৰিলো যে তাৰ পাছত যে তুমি কাটি দিলা যে ফোনটো। তাৰ পিছত আকৌ তুমি কল বেক কৰিছা ন উম,
অ মই কল কৰাই দি তুমি কল বেক কৰিলা ন সেইকাৰণে মই কৰিছো। হ'ব বাৰু দিয়া বুজিছো বাকি শুনা না? মোৰ নতুন পৰীক্ষা আহিছে চাকৰিৰ কাৰণে পঢ়াৰ পি পুৰেচন কৰিব পৰা নাই অকণমান মোক কিবা ট্ৰিপ দিয়া না কেনেকে মই মেঠ চাইেন্স, ৰিজন, ইংলিছ চাৰিটা চাবজেক্ট আছে কেনেকে কমপ্লিট কৰো অলপতো ট্ৰিপ দিয়া কিবা?
এ সেইটোৰ বাবেই মই তোমাক ফোন কৰিছিলো মই ভাবিছিলো মই তোমাৰ পৰা টিপছ ল'ম কিন টো এতিয়া দেখিছো হ'ব দিয়া মই কৈ আছো বাকী তোমাৰ খিনিও কবা মোৰ খিনিও কম কাৰণ কিয় মানে মোৰ এতিয়া যিখিনি মই টিপছ ভাবিছোঁ বা মই যিখিনি আহ ভাবিছো সেইখিনি মোৰ কাৰণে আহ চাফিচিয়েট নহবও পাৰে সেইটো বাবে তুমি মোক আৰু এবাৰ কবা আহ তোমাৰ খিনিও ত' আমি মিলাই মিলিকে পঢ়িব পাৰিম আৰু বাকী এতিয়া কি জানিব বিচাৰিছিলা তুমি আকৌ এবাৰ কোৱাচোন
এই যে পৰীক্ষা এডী আৰ ই অসম ষ্টেট গভমেন্টৰ চাকৰি চৰকাৰী। তাৰে ওপৰত তোমাৰ কিবা পঢ়া শুনা‌ মোক অলপ টিপছ দিয়া? যতে মই এটলিষ্ট পাচটো কৰিব পাৰো।
আৰে পাছ কিয় নকৰিবা ৰ'বা মই কৈ আছো মানে কি জানানে চৰকাৰী চক কৰি তোমাৰ চাৰিটা চাবজেক্টেই চবতে একদম একেই হয়। এ এইটো বুলি নহয় যে ইয়াতে বেলেগ তাতে বেলেগ প্ৰায়ে হয়। কৰবাত কৰবাত বোলে এটা দুটা চাবজেক্ট কমি যায়।
আচ্ছা
মানে ধৰি লোৱা ৰেলৱে ৰেলৱে এতিয়া ইংলিছটো নালাগে তাত চাইন্সটো আহি যায়। এক্সট্ৰাকে ত' বিজ্ঞানৰ বিষয়টো আহি যায়। এতিয়া কথাটো হ'ল তাতে সকলোখিনিটো একেই হ'ল আৰু বাক কি এতিয়া চোৱা বিশেষ কেতো যিকিটা এক্কেবাৰে প্ৰধান -প্ৰধান বিষয় হৈছে সেই তিনিটা হৈছে। তোমাৰ সাধাৰণ জ্ঞান লগতে গণিত, আৰু লগতে তোমাৰ কি কয় এইটো ৰিজনিং বুলি ক'ব পাৰা। অ বুদ্ধিমত্তা আৰু যিটো এটা মানসিক সামৰ্থ্যৰ অ, বুদ্ধিমত্তা সেইটো কয়। আ, তাতে তুমি কি কৰিবা যিটো ৰিজনং বাইট টো বুদ্ধিম মানসিক সামৰ্থ্যৰ যিটো পৰীক্ষা নহয় সেই পৰীক্ষাটো বহুত সহজ দিয়া সেইটো বিষয়ে ইমান এটা টান ল'ব নালাগে। তথাপিও অভ্যাসটো কৰি থাকিব লাগে। লগতে তোমাৰ গণিতটো অলপ স-সেই আছে। আৰু সকলোখিনি দশম শ্ৰেণীৰ সেই ভিতৰতে আহে খালি তুমি ষষ্ঠ শ্ৰেণীৰ পৰা স্কুলীয়া জীৱনৰ যিটো ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে যিখিনি গণিত থাকে বা যিখিনি সাধাৰণ জ্ঞান থাকে সেইখিনি যদি তুমি ভালদৰে পঢ়া তুমি মানে এটা চৰকাৰী চাকৰি উলিয়াব পাৰিবাই।
আচ্ছা- আচ্ছা -আচ্ছা।
বাকী তুমি কোৱাচোন এতিয়া তোমাৰ কিনো টিপছ?
অহ', এ মই কি জানানে মই এটা অনলাইন কৰ্চ কৰিছিলোঁ দেই ইউটিউবৰ পৰা কিনি কিনে। কৰ্চটো কৰিলো মই কমচে কম এক বছৰ মানে কৰিলোঁ তোমাৰ পইচা গৈছে বাৰু পোন্ধৰশ মানকে গৈছে এটা চিজেনত। এ মই ভালকে একো বুজি নাপালোঁ মানে মানে টাইম পাছ কৰোৱা যেন হে লাগিল মানে ক্লাছবিলাক কৰি -কৰি মানে পইচাবোৰ যে এনেহে দুবালো এনেকুৱা লাগিছে বাকী কোৱাচোন এটা কথা ভাল কৰ্চ কি হ'ব পাৰে মানে এনেকুৱা কিবা আছে নে যিয়ে ভাল বুজাই আৰু মানে? মানে মই অতি সহজ ভাৱে বস্তু বিলাক ধুনীয়াকৈ আয়ত্ব কৰি ল'ব পাৰো আৰু মই আৰ ৰিহাজো কৰিব পাৰো ভালকৈ আৰু মই এটা ভাল মাৰ্কচ আনিব পাৰিম আৰু যদি এনেকে বিশ্বাস থকা কিবা তোমাৰ মতে এনেকুৱা কিবা ক্লাছ আছে নেকি?
এই মিছাকৈনো কি হ'ব কোচিঙত চোৱা এতিয়া কোচিং বা এইবোৰ ক্লাছবিলাকত তুমি সকলোখিনি দিব নোৱাৰিবও পাৰে হা মানে যিখিনি শিক্ষক -শিক্ষয়িত্ৰীসকল থাকে। তেওঁলোকে আচলতে কয় যেতিয়া তেওঁলোকে নিজৰ অ, ব্যৱসায়টো চলাব কাৰণেতো এডভাইটাইজমেণ্ট কৰিবই লাগিব সেই এটা এডভাৰটাইজমেণ্ট কৰাৰ সময়ত মানে কি কৰে সিহঁতে বহুতখিনি বঢ়াই পিনে কৈ দিয়ে। আৰু যিটো বস্তু মানে আমি ভাবোঁ যে হয় চাগে এইখিনি হ'ব পাৰে। কিন্তু পিছত গৈ পিনে শ্ৰেণীত যাই পিনে যেতিয়া তুমি ক্লাছ খিনি কৰা বা শিকিব লোৱা নহয় তেতিয়াহে আচল কথাটো ওলাই পৰে। তাতে হয়তো তুমি বুজি নাপাবা হয় হয়টো গোটেই যিখিনি পৰীক্ষাত যেতিয়া দিবা তেতিয়া এনেকুৱা লাগিব যে ৰ'এইটো দেখোন মই কৰ্চটো কৰিছিলোঁ তাৰ পৰাচোন নাহিলে এনেকুৱা টাইপ আৰু।
বাখি শুনাছোন আগত মই মাজতে এটা কথা কওঁদে তোমাক আজি হঠাৎ কি হ'ল জানা, মানে মই, এসপ্তাহ মান আগতে মানে', উম', নাই ঠিক এসপ্তাহ নহয় তিনি-চাৰি দিন মান হ'ব, মই', ইনষ্টাগ্ৰামতো এনে, এনেকে স্ক্ৰল কৰি আছিলোঁ হঠাৎ মানে এটা মানে', তাত মানে এৰি দিয়ে যে এক্সামৰ বাবে এডভাৰ্টাইজমেন্ট দেখি পাইছোঁ', ত' তাত মই এনে ইনটিউৰি কৰিলোঁ। ইনকুৰি কৰোতে মানে জাচ এনে যে পেকেজবোৰ কেনেকুৱা ক্লাছ কিমান কৰিব কিমান খিনি কভাৰ কৰিব থাৰ্ড গ্ৰেডৰ বাবে পঢ়াব নেকি সেই টো চাব কাৰণে মানে মই এতে তাত মানে এনে ইনকিউৰী কৰিছিলোঁ, মানে অনুসন্ধান কৰিছিলোঁ', হঠাৎ কি হ'ল জানা নে, এই দুদিন মানৰ পৰা মোক এনেকুৱা কামোৰ দিছে', ছোৱালী এজনীয়ে', মই বাৰু সেই তোমাৰ যৰ পৰা পৰি়ছে সেই অনুষ্ঠানটোৰ মই নাম নকওঁ', তথাপিও মই কৈছোঁ যে, ইমান ডিষ্টাৰ্ব দিছে নহয় মোক ফোন কৰি- কৰি মানে', সিহঁতৰ মানে, ক্লাছটোৰে কথা মানে কৈ আছে', মানে যেন আন ক্লাছবোৰ একদম বেয়াই আৰু সিহঁতৰ বোৰহে ভাল', আৰু জানানে পইচাটো যে ইমান কৈছে', এবছৰত তিনি হাজাৰ টকা দিব পাৰি নেকি তুমি কোৱা? এবছৰৰ কাৰণে, যিখিনি বস্তু আধা বস্তু মই ইউটিউবত পায়েই যাম', আৰু এনেওতো এই পৰীক্ষাৰ ক্ষেত্ৰত চেলফ ষ্টাডি নহ'লেও এনে চাকৰি এটা পাম', পাম, এটা ক্লাছে তোমাক একো এটা কৰিব নোৱাৰো জাষ্ট', সিহঁতে জাষ্ট, এনচাৰবোৰহে দিব, পঢ়িব তুমিয়ে লাগিব, পেক্টিছো তুমিয়ে কৰিব লাগিব', সেইবাবে মই বাদ দি দিলোঁ, মই মানে এটা', চেন্ট্ৰেল গভমেণ্টৰে এটা কৰি আছোঁ, য'ত সাতশ টকাতে হৈছে দুবছৰ কাৰণে সেইকাৰণে মই', এইবিলাক বাদ দিছোঁ আৰু বুজিছা',
তাকে কৰিছা, এই ইহঁত বোৰ এনেকুৱাই জানানে, মানে ইমান কামোৰ দিয়ে', লগতে একো সিহঁতৰ মানে, পইচাটো যিমানখিনি কয় সিহঁতে মানে নিজৰ', যিখিনি ব্যৱসায়টোৰ বাবে সিহঁতৰ নামটো বব্যবহাৰ কৰে, তেওলোক', কৈ যিখিনি কম্পেনীটো বুলিয়ে কৈছোঁ দিয়াচোন যিটো নাম থাকে সেই নাম', নামটো লৈ পিনে সিহঁতে বহুত ডাঙৰ ব্যৱসায় এটা চলাই আছে', মানে ন কৈছোঁ আৰু এইবোৰৰ মানে ইমান ডাঙৰ ব্যৱসায় কৰিছে নহয় লগতে', একো কিন্তু তাৰ পৰা সম্পূৰ্ণৰূপে লাভো নোলায়', আৰু ইমান- ইমান টকা লৈ, আ', আমি বাৰু অলপ- চলপকে চলিব পাৰিছোঁ, আমি মধ্যয়ম- মধ্যবিত্তৰ', শ্ৰেণীৰ মানুহ হয় চলিব পাৰিছোঁ, যোনবোৰ একেবাৰে', দুখীয়া মানুহ, তেওঁলোকৰ ল'ৰা-ছোৱালী কি কৰিব? অকমানতো ভাবি চাব লাগে, সকলোৰে বাবে ন',
তুমি বুজিছা আৰু তুমি জানানাই সিহঁতে পেকেজ বোৰ এনেকে বিক্ৰী কৰে', এবাৰ ক'ব', এ ডি আই‌ ডি থ্ৰীপইণ্ট ও, এবাৰ ক'ব এই আপকামিং এ ডি আই ডি থ্ৰীপইণ্ট ও, এবাৰ কিবা', এ চুপাৰ এ ডি আই ডি থ্ৰি পইণ্ট ও এবাৰ ক'ব চুপাৰমেন এ ডি আই‌ ডি থ্ৰি পইণ্ট ও‌ ', এবাৰ ক'ব ফিঅনিক্স কিবা', এ ডি আই ডি পৰ এনেকে কৈ- কৈ নামবোৰ সলাই - সলাই কিন্তু', তাত কিন্তু তোমাৰ যিবিলাক', শিকোৱা ভিডিঅ' চব, সকলোবোৰ কিন্তু আগতীয়াকে মানে', মানে ৰেকৰ্ডেড মানে বাণীবদ্ধ কৰি থৈ দিছে আগতে', সেইবোৰকে মানে ৰিপিট দেখাই - দেখাই, তাহঁতে পইচা ঘটি আছে', মানে ইমান এটা ডাঙৰ বেপাৰ হৈ গৈছে নহয়', তেনে, এটা চাকৰি বজাৰ চলিছে আৰু ইহঁতে চাকৰি বজাৰ', মানে দিয়াৰ, চাকৰিবোৰ দিয়াৰ বাবে', পঢ়োৱাৰ বজাৰত পাতিছে ইয়াত এনেকুৱা হৈ গৈছে আৰু।
সঁচাক কে, একদম মানে তেওলোকে একদমে দুখীয়া মানুহখিনিৰ কথা চিন্তাই নকৰে আমি বাৰু মধ্যবিত্তৰ হয় আৰু আমি কিবাকে‌ ম', আমিও ইমান নোৱাৰো তথাপিও আমি কিবা এটা কৰি মিলাব পাৰোঁ কিন্তু', দুখীয়া মানুহখিনিয়েতো অকমানো নোৱাৰে ন তেওঁওলোকৰ কথা অ', অকমান চিন্তা কৰিলে ভাল লাগে, কিন্তু নাই যিমান', পাৰে সিমান, পইচাখিনি বঢ়াব আৰু লগতে মেটেলিয়ালখিনি', খিনিও সিহঁতে ভালদৰে প্ৰভাইড নকৰে, সেইবাবে ভাল নালাগে।
তুমি ঠিকেই কৈছা, এই মই যে কলো অথনি যে মোক যে এটা অনুষ্ঠানৰ পৰা কৰ্চটো লব কাৰণে ফোন কৰি আছিল। মই মই নলওঁ বুলি কোৱাৰ পিছতো মোক ফোন কৰি আছে। তাৰ পিছত মোক ইমান ৰিকুৱেষ্ট কৰিছে সিহঁতক ক্লাছৰ কথাবিলাক বিৱৰণ দি আছে, মানে বিৱৰণীবোৰ দি আছে সিহঁতে কৈ - কৈ - কৈ মানে মোক লাষ্টত মই নলওঁ বুলি কোৱা ন কৈছে কিয় নলোৱা। আৰু মই লাষ্টত কলো, আৰে মই নলওঁ মোৰ মন নাই। তাৰপিছত সিহঁতে মানে লগ না বহুত ভাল হয়, লাষ্টত মোৰ খং উঠিছে। চ মই নলও মোক কলটো কৰি নাথাকিব সেনেকে মই কাটি দি মানে এওঁলোকে মানে, অঁ, সিহঁতে মানে জোৰ জবৰদস্তি মানে সিহঁতে কৰাব বিচাৰে।
মানে কি হব মানে ইমান লাজ নোহোৱাৰ নিচিনা কিছুমান কাম কৰে। মানে কি কম আৰু দেই, মোৰে লাজ লাগিছে। ইমান বাৰ ন নোৱা নলও - নলও বুলি কোৱাৰ পিছত তোমাক। এনেকে কেনেকে সুধিব খুজিব পাৰে। যে লওক না লওক না বুলি কি যে হ'ব এইবোৰ মানুহৰ।
আৰু কি কৈছে জানা। পইচাটো আপোনাক কিমান বুলি কৈছিলে বাৰু আগৰ ছোৱালীজনী এনেকে সুধিছে। মই কৈছো তিনি হাজাৰ কৈছে অ ঠিকেই আছে তিনি হাজাৰ ইমান ক এনেকে ঠিকেই আছে। এক বছৰ কৰি কৰাব আকৌ বেলেগ কৰ্চ বিলাকেতো ইমান- কৈ দাম কৰা নাই আপোনালোকে কিয় ইমান দাম কৰিছে নে আপোনাৰালোকৰহে- পৰাহে মানুহে চাকৰি লৈছে অকল এনেকে খং উঠি গৈছে।
ঠিকে কৰিছা এনেকে ক'বও লাগে তেতিয়াহে শিক্ষা পাব।
উম, বাকী তুমি মানে ভাতপানী খালা ন?
খাইছো-খাইছো দিয়া।
ঠিক আছে বাৰু দিয়া, মই খাওঁ ৰ'বা মোক ভাতটো খাব মায়ে তেতিয়াৰ মোক মাতি আছে মানে
দিয়া- দিয়া -দিয়া যোৱা যোৱা ভাতো তেনেকে ৰখাই থব নালাগে
দিয়া - দিয়া আতে ৰাখিছো দেই।
অঁ, ৰাখিছো বাই - বাই।